হেল্ল'!
হেল্ল'!
আহ, কি খবৰ ভালে আছা?
ভালে, বেমাৰহে হৈ আছে অলপ।
কি বেমাৰ হৈছে ঐ? গাভৰু ছোৱালীজনী।
ডায়েবেটিছ।
অ'ঔ। এইটো বেমাৰ পালে যেতিয়া হ'লে আও, এতিয়া কি খাইছা? চিকিৎসা কৰিছা?
চিকিৎসা কৰিছো তাত মেডিচিন দিছ ছে মেডিচেন খাইছোঁ। অলপ এতিয়া ভাল পাইছোঁ, অলপ ভাল পাইছোঁ এতিয়া। ৰাতিপুৱা সোনকালে মৰ্ণিং কৰিব দিছে এক ঘন্টা।
হয় হয় হয়।
আবেলি খোজ কাঢ়িব দিছে, গা ঘাম ওলোৱাকে।
হয় হয়, অ' সেইখিনি কৰিবই লাগিব নকলে নকৰিলে নহ'ব নহয়। আমাৰ মাও আছে, মায়ে ৰাতিপুৱা তিনি ঘণ্টা খোজ কাঢ়ে, তাৰপিছত আকৌ আমাৰ দেউতাও আছে, এতিয়া আমাৰ দেউতাই মানে কি হয় হেৰি দুঘণ্টা মুয়ে মুয়েহে খাই অলপ অলপ, আকৌ আধা কাপ চাউলৰ ভাত বনাব লাগে। তেতিয়া, সেই আধা কাপ চাউলৰ ভাতহে খায়। বেছি নাখায়, কমাই কমাই খাব লাগে উম ঘনাই খাব লাগে। আৰু আমাৰ দেউতাই মানে কৰ'বাত ওলাই গলেও পানীয়ে এ ব
আৰু মিৰিগল ন বিস্কুটৰ পেকেট এটা থাকেই মানে সেনেকেই খাব আৰু সপ্তাহত ডায়েবেটিছ হলে সপ্তাহত এটা কণী খাব লাগে উম তাৰ পিছত আকৌ সদায় গাখীৰ একাপ একাপ খাব লাগে তাৰমানে এই বৰি সোপা খোৱা যায় যে সেই বৰি সোপা খোৱা বহুত কাৰা কাৰা যে সেইটো কাৰণে গাখীৰ একাপ খাব দিয়ে গাখীৰ একাপ খাব লাগে ধৰি লওক ৰাতি ৰুটি খাবা ৰুটি খাবা ৰাতি ভাত নাখাবা ভাত খালে প্ৰেছাব কৰিব উঠিয়ে থাকিব লাগিব উঠিয়ে থাকিব লাগে
অ ৰাতি ৰুটিয়ে খাওঁ বাও
অ ৰুটি খাবা উম ভাজি আলু নাখাবা মাটি তলৰ বস্তু নাখায় হেৰিঅ পিয়াজ আলু চালু সেইবিলাক নাখায় বেলেগ পোৱা শাক পাচ এলফুল আৰু সেনেকুৱা ধৰি লওক কুকত যিবিলাক বস্তু লাগে, অমিতা সেইবিলাকহে খাবা এই মাটিতলৰ বস্তু খালে বেছি হেৰি হ চুগাৰটো চুগাৰটো বেছি বাঢ়ে
অ
উম সেইটো কাৰণে বহুত দিগদাৰ এতিয়া মুখখন বাচিবই লাগ গিব এতিয়া মুখখন নাবাচিলে এতিয়া নহব আৰু যদি হয় হয়
ৰঙালাও খবৰ দিয়া নাই তাৰপিছত আৰু কঁঠাল, আম, তাৰপিছত কল আনৰস এইকেইটা বস্তু
কেতিয়াবা নহয় কেতিয়াবা খালে একো নহয়, আৰু যদি একেবাৰে তোমাৰ নীল হৈ যায় তেতিয়াও দিগদাৰ। হেৰি নীল হৈ গ'লে কেতিয়াবা যদি একেবাৰে নীল হয়, তেতিয়া অলপ মুখত চেনি ললে ধৰি লোৱা তেতিয়া হেৰিতটো চুগাৰটো আহি যায়। বহুত দিগদাৰ এইটো বেমাৰ থাকিলে। চব আকৌ আৰু আমাৰ গাঁৱলীয়া ফালে কি বস্তু এটা খাই জানা, এইয়া যে উম গুটি লাগে এনেকে চাপৰ চাপ কে গছডাল হয়, গুটি গছডাল নাম নাজানো বাৰু, আমি কওঁ কপাল কা কপাল ফুটা গছ। অ' অ' সেই সেই টো গুটি আনি পুৱ চকিটা ছিগি আনিবা। আনি লৈ ম হেৰি কৰিবা অ'ৱা, ৰ'দত শুকাই, তেতিয়া মানে কি সেই ভিতৰত যে গুটিটো থাকে সেই গুটিটো খালি পেটত খাব লাগে। এ খালি পেটত খালে, তেতিয়া বোলে চুগাৰ টো কমি যায়।
অ' এনেই মই কিবা ইনচুলিনৰ গছ এডাল আনি লৈছো সেইটো ৰাতিপুৱা বাহি পেটত মানে মই যেতিয়া মৰ্ণং কৰি পেলাই যাওঁ, যাই পেলাই এটা চুবাই পেলাই গৰম পানী দুগিলাচ খাই দিওঁ, তাৰপিছত মই চাহ খাওঁ কেতিয়াবা, ৰুটি খাওঁ কেতি কেতিয়াবা সান্দহ থাকে, নিমখ দিব দিয়া নাই মই নিমখ নিদো, অকল মানে পানীৰ লগতে খাওঁ আৰু তাৰপি তাৰমানে প্ৰেছাৰ আছে ন, প্ৰেছাৰ থকা কাৰণে প্ৰছাৰ থকা কাৰণে নিমখ খাব দিয়া নাই। তাৰপিছত
প্ৰচাৰ থাকিলে মানে নি নিমখ চাহ খালে প্ৰেছাৰ টো বেছি হয় বোলে।
অ' তাৰপিছত আৰু টেবলেট খাওঁ, টেবলেট খাই পেলাই দুপৰীয়া তেতিয়া ভাত খাই দিওঁ আৰু, ভাত খাই ৰাতি যেতিয়া ৰুটি দুখন খাওঁ চবজিৰ লগত
হয় হয়, চাহত আকৌ তেজপাত দিও নাখাবা। তেজপাত দি খালে বোলে এক বেমাৰ হয়। শুনিছো আমাৰ বাইদেউ এগৰাকী কৈছে তহঁতে সিহঁতৰ মানে দুজনী উ হেৰি ৰ্নাছ কৰে যে তেতিয়া আমি মানে চাহ বনাই দিওঁ স্কুলত চাহ বনাই দিলে তেজপাত আমি মানে তেজপাত আদা আকৌ নিমখ দিহে চাহ খিনি খাই ভাল পাওঁ হয়। নিমখ নিদিলে মই মানে কি মিঠাটো নাপাওঁ। তেতিয়া বাইদেৱে কৈছে হেৰি আপোনালোকে এইটো নে ব্যয়ৱসা নকৰিব, কিয় জানে যিহেতু বহুত ডাঙৰ বেমাৰ হয়, কেঞ্চাৰ বেমাৰ হয় আকৌ। হাই প্ৰেছাৰ থাকিলে নিমখ, নিমখ চাহ খালে প্ৰেছাৰটো বেছি বাঢ়ে। আহি যায়, সেইকাৰণে সেইকাৰণে হে নাখাব সেইটো হেৰিটো।
তেজপাত নাখাও বাৰু চাহত। কিন্তু মই ধৰ আগতেও মই চাহ বেছি নাখাওঁ। তেওঁ এতিয়া কি হ'ল মোৰ জ্বৰ হৈছিল জ্বৰ হৈ লৈ পেলাই মানে এনেকুৱা হল, এতিয়া চুগাৰ টো টেষ্ট কৰিছো কমিছে বুলি কৈছে। তো হ'লেও এতিয়া ধৰা হৈ গ'ল যিহেতু এতিয়া মুখখন বাচিয়ে থাকিব লাগিব ন, খাদ্যটো বাচি খাব লাগিব।
হয় হয়, বাচি খালে ভাল আৰু, ধৰি লওক বাচি নাখালে আকৌ পিছত যদি বেছি লৈ যাওঁ আকৌ, ল'ৰা ছোৱালী লৈ কিমান অসুবিধা হয়। আকৌ চিভিলত, চিভিলত থাকিলেও বেমাৰ হৈ যায় বেমাৰীতকৈও ভাল মানুহে বেমাৰ হয়। আমাৰ মায়েও তেনেকে বহুত তিনি ঘন্টা খোজ কঢ়ে। আকৌ হাই প্ৰেছাৰ তোমাৰ নিচিনা হাই প্ৰেছাৰও আছে, আবাৰ খোজ কঢ়িব যায়। চাই লৈ আকৌ গুঠি গা ঘামি যায় যেতিয়া গা ধুব গা ধুই লৈ তেতিয়া যদি খৰি ফালিব আছে একদম আকৌ খৰি ফালিব। খৰি ফালি লৈ তাৰপাছত উম, হে চাহ খাব, চাহ খাই লৈ তাৰপিছত আকৌ একদম দুপৰীয়াৰ কাৰণে ৰান্ধা ভাত। লাগি যায় ৰন্ধা বঢ়া কৰি লৈ তাৰপিছত দুপৰীয়া অকমান আৰাম কৰিব, আকৌ আমাৰ দেউতায়ে আকৌ কি কয় তিনটামান বজাত, এ ধৰি ল' খুলৰি যে?
অহ, অহ, অহ।
ফুলৰি কেইটামান বনাই দিব দিব, সেইটো হলে তিনটা বজাতহে ফুলৰি খাব। খাই লৈ আকৌ আবেলি সময়ত চাহ একাপ খাব। খাই লৈ তেতিয়া গধূলি আহ আকৌ ধৰি ল' গধূলি আকৌ চাহকাপ খাই লয় তেতিয়াহে ৰাতি মানে হেৰি কৰে অ', ৰাতি ৰুটি খাই তেতিয়া ৰাতিহে খাই একদম আজি এই বিছ পঁচিশ বছৰ হ'ল আমাৰ দেউতাৰ ধলৰ তাই অহ। পঁচিছ বছৰ হ'ল তথাপিও ধুনীয়া কণ্ট্ৰলত আছে। আকৌ থাইৰড আছে, আকৌ ইউৰিক এচিডো আছে। বেমাৰী বুলি নকব সে জানে মুখখন বাচে যে, আমাৰ দেউতাই দেউতাই মানে ডক্তৰে যদি কয় এইটো নাখালে এতিয়াই আপুনি মৰিব কিন্তু যি খাব দিয়ে ডক্টৰ যেনেকে চলিব দিয়ে ডক্টৰ সেনেকেই চলে, সেইটো কাৰণে মানে ভাল আৰু। মাহে অকমান, অ', ঠিকে আছে। আমাৰ মায়েহে মানে কি কয় এই কাম কৰি থাকিম আকৌ ইমান, অলপ অলপ কোনে খাই থাকে! যেনেকে কি কয়, মায়ে মানে হে একেবাৰতে খাই দিয়ে। যিকেইটা খাই মানে একেবাৰেতে খাই দিয়ে আৰু দুপৰীয়া খাব ৰাতিপুৱা খাব আৰু কে একেবাৰতে ভাত খাই দিয়ে। তাৰপিছত আৰু একো নাখায় আৰু। গধূলিহে খাব আৰু। দেউতাই আকৌ সেইটো নহব ডক্তৰে কৈছে আকৌ দুঘণ্টা মূৰে মূৰে খাব দিছে। দুঘন্টা মূৰে মূৰে খাব দিছে, সেইকাৰণে দুঘন্টা মূৰে মূৰে খায় আৰু। উম, হেৰি নকৰে। কি কৰিম একদম মিছ নকৰে ডক্টৰে যেনেকে খাব দিয়ে সেনেকেই খায়।
অহ।
তুমিও সেনেকে কৰিবা নহলে পিছত দিগদাৰ হ'ব নহয়।
নাই বৰ্তমান এতিয়া মই ডক্তৰৰ পৰামৰ্শ মতে চলি আছো।
অ', ডক্তৰে যি কয় তাকে চলিব লাগিব। হয়, হয়।
এতিয়া অলপ সুস্থ হৈছো বাৰু।
হয়, হয়, এতিয়া ৰাতি অকমান কষ্ট কৰি ৰুটি বনাই খাবা আৰু। এনে ধৰি ল, হয়, এনে যদি ৰুটি নোখোৱা তেতিয়াহালে আকৌ পিছত ভাত খালে বহুত দিগদাৰ, ৰাতি বাৰে বাৰে উঠি থাকিব লাগিব।
ভাত মই এক টাইমে খাওঁ।
হয়, তোমাৰ অসুবিধা হ'ব তেতিয়া। ভাত এটাইমে খাব লাগিব আৰু ভাত একেবাৰে একেবাৰে
হৈছিল তেতিয়া মানে অ', যেতিয়া মানে মোৰ প্ৰথম আৰম্ভণি হৈ আৰম্ভণি হওঁতে মানে বহুত অসুবিধা, বিচনাৰ পৰা উঠিবই নোৱাৰো মূৰ ঘূৰাই।
হয়, হয়, এতিয়া কেনেকে এ গম পালা? ডক্টৰ ওচৰত নিওঁতে গম প
ডক্টৰ ওচৰত মানে মই হেৰিত এইয়া লেবৰেটৰী পৰা মানে ল'ৰা এজন মাতি ছিল মাতি আনিপেলে তেজ দি পঠিয়ালো, তেজ দিওতে তেতিয়া তেওঁ মানে পৰীক্ষা কৰিলে পৰীক্ষা কৰিবলৈ কৈছিলে বাইদেউ চুগাৰ কৈছিলে দুশ পঁচাশী হৈ আছে। বুলি ক'লে।
অ', ভাবিবা বহুত বেছি
অ', তাৰপিছত চিভিলত গ'লো চিভিলত মানে জুখোতে তেতিয়া চিভিলত ক'লে কি চাৰিশ হৈ আছে বুলি পেলাই।
অ', চাৰিশ? বা! চাৰিশ হৈছে যদি বহুত হৈছে। দুশ এশ কিমান নে দুশ কিমানহে থাকিব লাগে, এশ শ বিছ নে কিমানহে থাকি হয় এশ চল্লিশ থাকি, তা
অ', তাৰপিছত মই এ মেডিকেলৰ পৰা দিয়াত টেবলেট খালো পাঁচ দিন খাই পেলাই মানে আকৌ তেতিয়া মই ফাৰ্মাচিত টেষ্ট কৰিলো গৈ, তেচ কৰোতে মানে অলপ কমিছে আৰু দুশ সাত সাতান্নব্বৈ হৈছে। তাৰ পিছত আকৌ সিদিনা মানে গ'লো, আকৌ পাচ দিন খালো, খাই লৈ পেলাই আকৌ গ'লো, গৈ পিনি তাৰ পিছত জুখিলো জুখোতে তেতিয়া শ হেৰি হ'ল আপোনাৰ দুশ দুশ ঊনৈশ হ'ল।
অ', হয় নেকি? অ', ঠিকে এতিয়া তুমি যদি মুখ, অ', অ', মুখখন বাচা তেতিয়াহ'লে তোমাৰ ঠিক হৈ যাব বাও। উম, এতিয়া ধৰি লও হৈছে যদি প্ৰথম হৈছেহে যেতিয়া, বাচি পেলাই খাবা। বাচি খালে মানে তোমাৰ ঠিক হৈ যাব আৰু।
কষ্ট কৰি আছো মানে গা ঘাম উলিয়াব দি আছে।
অ খালী পেটত দিছে নেকি খাব খানে? খালি পেটত দিছে নেকি কৰি খাবৰ কাৰণে?
খালী পেটত নহয় এনেই চাহ খাই লৈ পেলাই খাব দিছে এটাই দিছে টেবলেট এটাই খাব দিছে কিন্তু মেডিকেলৰ পৰা বহুত দিছিল। তাৰপিছত মেডিকেলৰখিনি মানে মই হেৰি খাব বাদ দিলোঁ।
অ', এতিয়া নহলে হ'ব দিয়া তোম বেমাৰ হৈ আছে যদি শুই থকা, হ'ব দিয়া তেনেহ'লে।
অ', অ', হ'ব দিয়ক।